হেল্ল'।
কি কৰি আছা?
শুনিছোঁ, এই আহি পাইছোঁ ৰ' এইমাত্ৰ অলপমান টিভি-চিভি চাওঁ।
আজি ক্লাছত কি শিকালে তোক?
আজি ক্লাছটোত উম, কুৱেশ্যন সুধছি চবকে ইণ্ডিভিজুুৱলি।
কি কুৱেশ্যন সুধছি?
উম, তোমাৰ কি কি কুৱেশ্যন সুধছিল মইয়ো পাহৰিলোঁ।
মোবাইলটো কণত ল' শুনাই পোৱা নাই মই ভালকে।
কাণতে আছে।
মাত, চাউণ্ডটো ইমান কম কিয়?
ৰ' এইবাৰ শুনছানা?
অহ।
অহ, এই মায়ে চাই কিনে হাঁহি
মাহাঁতেও কথা পাতিছি না?
অহ, কি কুৱেশ্যন সুধছিল?
এই তোৰ, কেইটামান মানে মিনিং মানে ৱৰ্ড এটা কৈ দেই। তাৰ সেইটো ৱৰ্ড মানে, মানে সেই কাম এই ৱৰ্ডটো কোনটো কামৰ লগত ৰিলেটেড। কি কি হয় সেইটো দি সেনেতেবোৰ।
তই কি ৱৰ্ড পাইছিলি?
মই ৱৰ্ডটো পাহেৰলো ৰ'।
কি কৈছিলি?
পাহেৰলো। এইখিনি আহোতে পাহেৰি গেল। উম, তাৰপিছত চহিবাৰীত ফেভৰেট প্লেছ কোনটো, কিয়া ভাল পা? এইগিলাক
তোৰ ফেভৰেট প্ৰেছ কোনটো তে?
শিৱসাগৰৰ কথা কৈ দিছিলোঁ, ফুুৰবা গেইছিলো যে।
অহ মাই গট মই ভাবছিলোঁ নলবাৰী এই কবি নেকি। চুকু মুলোৱে আছিলে ঘৰ।
সি নেগ'ল শিৱসাগৰ গুচি গেলো। মুনু আহ আহ।
ইগলাখন কৰি নাথাকিবি।
উম।
অ' বেটা জিম কৰা নেকি তুমি?
অ'কৰোঁ কৰোঁ।
বেয়া নোপোৱা যদি মোৰ নাম্বাৰ টো ছেভ কৰিবা নেকি? ইফ ইউ ডন্ট মাইণ্ড কৰিবা।
কৰি দিছোৱেই।
অ' মাই গ'ড তুমি যিচি
শুনিছিলা নেকি? অ'।
তাত এ মই তাকে ভাবিছোঁ জিম নকৰিলে আৰু ইমান মাচল মেন হ'ব পাৰিবানে?
উম মচকিউলৰ মসকিটো হৈ যাম ৰ'হ, কেইদিনমান পিছত। অ' কিছিল তই নেগলি আজি ঘৰতে কাটো আজিকালি।
আজি ক্লাছ নাছিল মোৰ।
নাথকেই দেখোন এসপ্তাহ হ'ব ধৰি যোৱায় দেখা নাই। ছাৰে মাৰিছে তহঁতে যাই কিনে কৰিব লাগে।
কতিনি তেজিবছে বাত কৰি পাৰ ৰি হ মুঝে।
ঐ ওনো কদিন চালক, মা কি বনাইছ আজি?
মোক শুধ তই কাচকল ভাজি আৰু বইল দালি।
মোৰ ধ হাগা কজা হয় নাই কিয়া কাচকল খাম নাখাওঁ। কঁঠালৰ গুটিৰ আৰু দালি কঠালৰ গুটি দিচো দালিত। বাপা ঐ।
মজা লাগি যাব আজি।
আজি আৰু বতৰটোও ভালনে।
ইএচ ইএচ।
গধুলা ফুৰিব যাওঁ ব'ল।
কধ লৈ থলো জনো যাবাই লাগিব।
কিয়া?
পি এফ
পি এফৰ পইচাটো এপ্লাই কৰিবা বাৰ, তেৰ হাজাৰমান পাম। জিমটো সুধো নেকি অলটাৰনেট কৰিব নাই থ্ৰী ডেইজ তই থ্ৰী ডেইজ মই। পইচাটো কিমান আছে চাই লওঁ আৰু কিমান দিন পিছত ওলাব চাই লওঁ তাৰপিছত কথা পাতি পাৰিম। নহয় এনেই জিম ক এ তোৰ খৰিছাখনৰ সন্মুখত যি।
অ' খৰিচাখনৰ সন্মুখত গ'লি টোত।
অ' সেইটো ডাঙৰটোৰ কথা কোৱা নাই, মই পেট্ৰল পাম্পটোৰ কথা কোৱা নাই।
খৰিছা নহয় সেইখন দি ধাবা দি ধাবা আৰু অপজিতত গ'লে ক'ত আছে বা মই দেখাই নাই জিম খান।
খুব বেলেগো থাকে বিল্ডিং ত বোধহয় টপ ফ্ল'ৰ মানত।
চাই কিনে সুধিব লাগিব।
অ' সুধি চালি এতিয়া আমাৰ ডাইৰেক পইচাটো আহিলেহে পাৰিবি। কৰবা পাৰিবি মান়ডে টো ওৱেডনেচ ডে হয় বাকী খিনি ভিতৰলে আহা? মনডেটো, ৱেডনেছ ডে টো হয়? হিমাশ্ৰীক লগত লৈ যাম নেকি! মাতি আনিম। অ'! সেই বুজি পাব অলপ। তই তাৰ লগত কথা পাতিলি? তেতিয়া, ছেটেলমেণ্টটো কৰি দিব পাৰিব। আমি এনেকে যাব পাৰিম ন'? পইটো কিমান আছে চাই ল'?
কিমান আছে আৰু কিমান, দিব লওঁতে।
এই, মোৰ হাতখন যোনটো, ঘড়ীটো পিন্ধো, বাকীখিনি ক'লা, ঘড়ী পিন্ধা যেগাখিনি বগা। ৰংটো নাই, মামাৰো এটা টুকুৰা এটা লাগে নাই তাতে। অ'! সেইদিনা- সেইদিনা বৰষুণতো জিকি, জিকি আহিছো, একো নাই। পাঁচশ টকা দিলোঁ পাঁচশ টকা দি, তই পাঁচবাৰ কিনিলি, পাঁচশ টকা এনেও গেলা হৈ। তাৰপিছত, ভাল এটা পাঁচশ-ছয়শ টকা দি কিনে ত' ভাল। এতিয়া, আজি মই সেই, বেটাৰীটো শেষ হোৱাৰ পিছত অ'! এটা ডেৰশ টকীয়া তুমি লগাই লোৱা আৰু দুই বছৰ আৰামত চলিব। আৰু এইটো বেটাৰী অ'! এইটো ইমান জলদি শেষ নাযায় নহয়। এই, কোম্পানীটো ভাল আছিল! কিবা অ'! কিবা কিবা, কাইনেক্স। অ'! ভাল আছিল! অ'! ভালে। ফিউজ ভাল আছে মানে, সেই, ৰেটিং, চাপাখোৱা পৰা আনি দিব লাগিব, পিছত পইচা পালে। মই বুদ্ধ, বুদ্ধ ক্লাছিক একদম, গোটেই ক্লাছত লগৰ ছোৱালী খনক একবাৰ পিন্ধি চালাগে।
বা!
অ'! ত' ক'ব লাগিছিল কৰি দিছে। মোৰ বাই দিছি, পৰীক্ষা ভাল হ'ব কাৰণে। কিবা দিছি, কিন্তু, পৰীক্ষা ওচ টপিক মে বাত নাহি কাৰতি ত' আচ্ছা হ'গা। মই, মই বাথৰুমৰ পৰা ঘৰ আহিমে বোলোঁ, উভতি আহি আাজি। বোলোঁ তোক, কিন কিনকে আহিলি? তাৰপিছত, দিনতে আনিছোঁ উলিয়াই দিছে, এতিয়া, মই অলহীৰ লগত আজি ঘুৰি আহিম বুলি, মই আহিবাই নাপালোঁ। ফ্লিপকাৰ্ট মিনিটছ।
ফ্লিপকাৰ্ট মিনিটছৰ।
উম! স্পীকাৰত দিব নোৱাৰি নেকি?
নোৱাৰি, অপশ্চন নাই।
সেইকাৰণেটো, ভাইব্ৰেচনটো চাবা। হা? উম, উম, উম। অ'ৰ বাতাও ভাই? ক'ত যাবি তই, পষ্ট অফিচত? অ'ৰ ক'ন-ক'ন পুচ চাহাবে, তোমহাৰি জীৱ কে বাৰেমে। বেছি বকি থাকা তুমি। এইটো চাবই পাৰি, দেচোন আৰু হোৱাটছএপটো তাতে খুলি লৈছা। হোৱাটছএপ নাই,
অ'! হয় নেকি? ইয়ে, ৰ' দে।
কিটনা পৰেগা? নাইয়ে, আজি কি খাবি।
ইনষ্টাগ্ৰামততো ননষ্টপ আইয়ে থাকে।
উম! ন'টিফিকেশ্চনটো অফ কৰিব নোৱাৰি মুঠতে। হা, নটিফিকেচনটো অফ কৰিব পাৰি, ধৰি, পাৰলিও নকৰবি। কৰবি।
কিয়া কৰিম মই, নকৰো, নৌ, নৌ, নৌ, নৌ, ব্ৰ। এছা কভি নহি হৌ চকতা।
খুৱাবি নে নাই গধুলা?
পইচা নাই মোৰ। আই এম ভেৰি পুৱৰ নাও।
পৰ, পেহলে মে গৰিব থা ওচকে বাদ মে ইংলিছ চিখ লিয়া অভি মে পোৰ হো।
হা।
আমাৰ পোৰব দহটো ক'ত গেল। ভাও, ভাও, ভাও, ভাবওঁ, চছ এ পোবৰ দগ, ভাও ভাওঁ।
মেআওঁ, মেআওঁ, মেআওঁ, মেআওঁ।
মেআওঁ মেআওঁটো, এ চাৰ্চ কৰি। এ চেদ চঙ বুলি, মেআওঁ মেআওঁ আহি যায়।
অ' আচ্ছা, বিলটি চেট চঙ।
চঙ। এই নহয় আৰু তাত, লগত চলি আছে মানে, গান গাই কিনেনে লগতটো শুনি আছে। লক়ী কি কাঠি, কাঠি পে ঘোৰা। ফনি গান এটা গাই আছে, লক়ী কি কাঠি, আহ চেদ চঙ।
তুনে য মাৰা, কিবা যে আছিল। কিবা হাতোৰা নেকি, দৰা।
তম ত পা কে দৰা, মাই গঠ।
নীলা বিলতা।
ভওঁ ভওঁ, ভওঁ ভওঁ।
উম হুম।
ঐ, তই এগ্ৰিমেণ্ট খন কৰ আকৌ।
কিহৰ?
তই এই ইলেভেন মান্থ পিছত, মোক কেইলাখ টকা দিবি।
ঐ দুটকা দিম তোক দুটকা।
হিচাপ মতেতো তই মোক বহুত টকা দিব লাগে।
তোক ডাইৰেক্ট বিয়া দিম, বিয়া দিম।
আৰে য়াৰ। ৰ, ৰেষ্ট্ৰিকচনত আছো মই, এতিয়া গালি গালাজ কৰিবা নোৱাৰো নেহি‌ ত। নেহীত অব তক ত বহুত কুছ হ যাতা।
চেলৰি দুই মাহত পাম, তিনি নম্বৰ মাহটে তোৰ বিয়া। তিনি নম্বৰ কিয়া প্ৰথম মাহতে দিবি তই, পাৰ যদি এতিয়া লোন এতিয়া যে লোন ল'ব লাগিব যি।
উম, লোন পোন্ধৰ লাখ টকাই দিম বাৰু, পোন্ধৰ লাখ টকা ষোল্ল লাখ ৰ্বাভগব মিঠাইৰ বিয়াখন দেখিছিলি না?
উম মা খিংকে দিব লাগবো।
যে, যেতিয়া তই হেনে বিয়া এফৰ্ড কৰিবা পাৰিবি, তেতিয়া বিয়াৰ কথা কবি।
টুৱেণ্টি ফাইভ লাখত তোক কিনেকে বিয়া দিম। বাপ্পা অই, নহ'লে মই তুলনি বিয়া দৰে বিয়া হ'ম। তুলি বিয়াৰ দৰে, ট্ৰিপাল পাৰি কেনে। নহয়, নহয় এই গাঁৱৰ দৰে দিম, বৰষুণ বতৰ, পেণ্ডেল পেণ্ডেল কেনে জানানে নাই, বগা আৰু পিংক কালাৰৰ পেণ্ডেল, তাৰপিছত তোৰ, নাম ধৰ মানুহ আহিব, নাম ধৰা, বেং পাৰ্টি আহিব। তাৰপিছত ত', বেঞ্চ দিম, তাৰপিছত আইটেম অকল ভেচ। পনীৰো নহয়, ৰাতি সেই খোৱাম কি কয় এইটো পনীৰ অঁ, পনীৰ খুৱাব লাগিব, ভেজ পুৰা চিষ্টেমি, যিমান, যিমান চিপ ইমান চিপ হ'ব। ৰিম, ৰিম, ৰিম। গ গা মন ল তাতলে
কাম কৰ। তাকি মেৰি
আমি পুৰা, গাড়ী-চাড়ী লৈ পুৰা
কাম এছা ক'ৰো কি, লোগ য়াদ ৰাখে।
উম। এটা ভিডিঅ' এটা দেখিছোঁ, বইনেকৰ বিয়া হৈছে যাই আছে, মানে ভায়েকহঁতৰ চকুৰ পানী ওলোৱা নাই মুখত পানী মাৰি যায় আছিল।
ভাই মোক ভাই ভাৰ্গৱৰ বায়েকৰ দৰে, তাতকেও ডাঙৰ বিয়া দিবি ন'। বেয়া নাপাও, খুচি, খুচি বিদায় হৈ যাম। মই কি কৈছো, তোৰ কান্দে নাছিলে মুখত পানী মাৰি দিছে, পানী বৈ থকা দেখা পায়। বাত চে তুলাহ চোনা দে দেনা, মে খুচী খুচি, আৰে ইয়াৰ এক্সপেকটেচনটো ওপৰ যাই ৰেহি হে।
অ', মই, যেতিয়া তই এফৰ্ড কৰিব পাৰিবি হেনে, হেন বিয়াৰ তেতিয়াহে মোৰ কথা তাৰে আগত তই নোলিয়াবিয়ে।
তাৰ পিছত তোক বিয়া দিমেই।
নহ'লে তোৰ কাৰণে এই জগতৰ চবতকে পেটলি আৰু কেনবা আপি এটা বিচাৰিম।
তাৰমানে নুনটুন উম, উম। ৰ, মাজে, মাজে মনত পৰিল ভয় লাগে, আকৌ বিয়া দিবয়ে হয়, কিমান পিচা যাব। ঐ ভাই, তই মনত পৰ কিয়, তোৰ যে দেদাৰ টো মজা যায়,
বা মাইকী বনাইছি, বহুত আচ্ছি চি খুশবু আ ৰাহি হে, আহ।
আজি খাম কিন্তু, কিছু খাম। ৰাতিপুৱাৰ পৰা খোৱা নাই। ৰাতিপুৱা ব্ৰেক কৰা নাই নেকি তই? নাই খােৱা। মায়ও লিখছে আছে ময়ো খেৱা নাই।
মিছা কথা নকবি, তই একো নোখোৱাকে যাবি।
অঁ।
এছা কবি হ' নাহি চাকতা, অৰ এছা তো কভি হ' নাহি দেগা।
চাহ চাহ বিস্কুইট, বিস্কুইট। অলেক কিন্তু পাও ভাজি মাৰি দিছা কিজনা, পাও ভাজি খোৱা না? নাই খোৱা পাও ভাজি।
নৌ ব্ৰ' কুছটো গড় বড় কৰ ৰাহাহে তু। চেহিটৌ ঘৌটালা হে।
পাও ভাজি নহয় নহয় বৰা পাও হে, ফুলৰ কাষ্টমাৰ বিচাৰ। তোক ফুলৰ কাষ্টমাৰ মই নিদো। তই এশ টকা দিছিলি মোক?
চালা কেনে পাত ফালা মানুহ।
উম। সেইটোতো মৰা বহুত দেৰি হ'লচোন। উম